উম ক।
আহ কি কৰিছ
এই ভাতকেইটা খাই উঠিছো দে।
হেইয়া চতহীয়ে ফোন কৰিছিলে নেকি। তোক তোৰ গা বেয়া আছিলে ভাল। পাইছ
অ পাইছো দে ভাল পাইছো। চকত চকত খাই পিলাই
উম ডক্টৰ দেখাইছিলি ডক্টৰ দেখাইছিলি নে
অ এই ওচৰৰে বৰ্তা এজনক দেখাইছো মানে ডক্তৰে হয় তেখেত
উম উম
চোৱা চিতা কৰিছে সেইকাৰণে তেখেতকে দেখাওঁ আৰু সৰু সুৰাকে বেমাৰ হলে।
অ অ মই চিনি পাওঁ চাগে।
অহ হ।
উম।
নিদন গতাৰে
উম
বাকি তই কি কৰিছ
এ আমাৰ খুৰিহৰত আহিছে কথা পাতি আছিলে মা ময়ো আছিলো লগতে এতিয়া উঠি আহিলো আৰু
অ উম
অ
ভালেই কৰিলি দে ফোনটো কৰিলি মোৰ একেইদিন একে মাত বহি অৱস্থাই নাই চৰ্দি লাগি।
উম গম পাই আছো সেইকাৰণে বোলো এইদিনতো কথা কব নালাগে বোলো সেইকাৰণে ফোন চোন কৰা হোৱা নাছিল।
অ। সেইটোৱে। কথাই কব পৰা নাই মই মোৰ মাত শেষ হৈ গৈছিলে এতিয়া অ ওলাইছে।
উম মা হতে কি কৰিছে
এ আছে বৰ ভাগৰ লাগিছে আজি মোৰ
উম
এয়া হেৰি হ'ল মানে এইটো কিবা এইবোৰ আমাৰ কিবা আঁচনি ওলাইছে যে
অহ আচঁনি বিলাক অহ
আঁচনি বিলাকত কিবা আজিকালি যে আত্মসহায়ক গোট বিলাক যে খোলে।
অহ
গোট বিলাক খোলোতে মানে তেনেকে আমাৰো এটা গোট খুলিছে মানে বৌ কেইজনী মানে মোক বিচাৰিলে
অহ অ
বৌ কেইজনী মানৰ লগত মানে ময়ো সোমাইছো গৈ সেয়াতে ঘূৰি ফুৰিছিলো ভাগৰ চৰকাৰে কিন্তু এইটো কাম খুব ভাল কৰিছে ন। কিমান নিবনুৱা মানুহ আছে দেচোন।
অ, মানে মহিলাসকলৰ বিশেষকে মতা মানুহ কেইটাইটো পইচা ঘটিয়ে থাকে, কিন্তু মাইকী মানুহকেইজনী ঘৰত থাকে সৰু-সুৰা কিমান খৰচা থাকে।
সেইটোৱে, কিমান মানুহৰ মানে গিৰিয়েকেও নিবনুৱা টাইপৰ ন বেছি মানে হাজিৰা কৰি খায়, এতিয়া অ-অ সেইটোৱে, এতিয়া চৰকাৰে যেতিয়া এনেকে দিছে দহ দহ হাজাৰ টকাকে দিলে, চাবচিডি কৰি দিলে সেইটো সেইটো চাবচিডি কৰি দিয়াৰ লগে-লগে, সেইটো পইচা উলটাই দিবই নালাগে। তাৰ পাছত এতিয়া আকৌ বোলে শুনিছোঁ, পঁচিশ হাজাৰকে দিব।
অ, মইও শুনিছো।
উম, চৰকাৰে কিমান সুবিধা দি আছে? ন মানুহক বিজেপি চৰকাৰ অহাৰ পৰা কিন্তু, বহুত সুবিধা পোৱা হৈছে দেই মানুহে।
অ হয়, আৰু উৎসৱ বিলাকতো বেছিকে একেই দিয়ে পইচাটো এনেই মানে, সাধাৰণতে যিমান দিয়ে, তাতকে বেছিকে দিয়ে।
উম, হয়-হয় এয়াই, এ তাতে ঘূৰি ফুৰিছিলোঁ।
এ মোৰ হেৰি আছিলে এইয়া বিয়া নোহোৱা ছোৱালী এজনী সোমাব পাৰে।
পাৰে সোমাবলে?
উম
ক'ত সোমাইছে নেকি ক'বাত?
নাই সোমোৱা, তাকে বোলো মই ভাবিছো ময়ও যদি সোমাব পাৰিলো হয়।
অ, ত আমাৰ তাত পাৰিলি হয়, কিন্তু এতিয়া আমাৰ তাত মানুহ বহুত হ'লেই মানে এতিয়া মানুহ উলিয়াবৰ হে বিচাৰি আছে। মোক এতিয়া চিনাকি কাৰণে মোক বৌ জনীয়ে লৰে ল'লে আৰু,
অহ
এতিয়া মানুহ আৰু ন হ'ব বোলে।
উম
আমাৰ পৰা কোনোবা-কোনোবা মানুহ উলাইহে দিছে, গাভৰুখিনিকে মানে উলিয়াই দিছে বিশেষকে। কাৰণ কতে আম কাৰণ বিয়া যাব কেতিয়া মানে কি কথা ঠিক
কি ন হয় দে
আনিবলৈ ভৰসা নাই বুলি সেনেকুৱা ধৰণৰ আৰু
উম
সেইটো কাৰণে ছোৱালী খিনিক ৰখা নাই বিশেষকে
উম এ এনেকুৱা ছোৱালী ৰাখিব নালাগে মানে যা ঠিক নাই যে বিয়া যাবগৈ ঘবকে
উম
পঢ়ি কৰি থাকে আৰু বহুত বস্তৰলৈ মানে বিয়া চিয়া হোৱা চিন্তা নকৰে সিহঁতে ল'ব পাৰে। কিন্তু
নহয় নহয় তেনেকে নলয় নহয় কাৰণ সেইটো কথা তইহে বা মইহে মনত ভাবিলো বোলে মই এতিয়া বিয়া নহয় পঢ়ি লওঁ। কিন্তু বয়সতটো এনেকুৱা ন সেইটো কাৰণে মানে
উম বহুত কথা থাকে বাৰু এনেও
উম আৰু এতিয়া যিমানেই ন হক এতিয়া হেৰি এইটো মানে বোলে পুতুৰ বোলে এতিয়া বোলে ছাবিশ সাতাইশ বছৰ পাৰ হৈ গল। ত কিছুমান থাকে ন ছোৱালী আমাৰ গোটতে এতিয়া আছে বা এজনী আছে। বা জনী মানে আঠাইশ বছৰ মানে হৈছে বা এজনী কৈছে মই নিজেই মানে ধেমালি কৰি সুধিলো। যে তুমি বিয়া নজ নকৰা নেকি বা এনেকে সুধিলো আৰু তেতিয়া বা জনী কৈছে এই নাচ যাওঁ দিয়া বিয়া কিনো আৰু বোলে ঘৰতে বোলে ইয়াতে মা দেউতাই ইমান মৰমত ৰাখিছে সেনেকে কৈ থৈ দিলে। সেয় তেনেকে এতিয়া বা জনী বিয়া নাযায় ন তেখেতৰ বয়স হৈছে। এতিয়া আঠাইশ বছৰ মান হৈছে। ত' সেনেকুৱা বা জনী এতিয়া সোমাইছে উম
আমাৰ মামায় তোক কৈয়ে থাকে ন যে পইচা পাতি বছৰ ভিতৰত ছোৱালী বিয়া যাবই লাগে নাৰ্চাৰী তুলিবই লাগে উম
থাকি যায় ন কিছুমান এনেকি মাক
মানে থকা মানুহ বিলাকৰ ইমান কথা নাই থাককা মানুহ বিলাক থাকিয়ে যাব। কিনো মানে যোনে বিয়া হম হম বুলি কয় কয় বয়স হোৱা নাই বুলি ভাবি ভাবি বহুত দেৰি কৰি থাকে সিহঁত হে মানে বেছি অসুবিধা হয় পিছত
সেইটোয়ে যা সোনকালে বিয়া খা আচনি পাবি মামাই বহুত আচনি দি আছেতো আজিকালি
আহ নপঢ়ি নকৰি পেলাই আচনি খিনিৰ কাৰণে যাওঁগৈ আৰু মই এতিয়া
পাছত আৰু চিন্তা কৰিবি
ত সেইকাৰনে বোলো বি এ চি এ ভালকে পঢ়ি লওঁ
অ উম হয় দে সেইটোয়েটো কিমান বছৰনো বাইশ বছৰ মান হৈছেহে বয়স আছে দে বহুত উম সেইটোয়েটো অ
মানে হ'বগে আৰু বাইছ বেছি দিন নাই আৱ
অ সেইটোৱে
উম
বাকী কি বনাইছে ঘৰত
বাকী ঘৰত বনোৱাই নাই এতিয়ালৈকে তই চোন জানই আমাৰ দেৰিকে বনাই
আহা
এয়া বহিয়ে আছে মায়ে হেৰি কথা পাতি আছে
উম
কে বনাই আৱ সেইকাৰণে ৰখাই থৈ দিছে চাহ পানী খুৱাই পেনে দেৰিকে বনাবগে আৱ
সেইটোৱে এতিয়া তাকে গোটত সোমাইছো হয় এতিয়া কি হয়গে চৰকাৰখন ভালেই মানে হ'ব লাগে কাৰণ চৰকাৰখন কিমান ভাল ন উম গম পাইছোঁ নাই মই বাপ লোৱা নাই বোলে থাকে ন বাপ বোৰ হেৰি সভানেত্ৰী সম্পাদিকা নাই সেইবিলাক লোৱা নাই মই
উম
লোৱা নাই যেনিবা মানে মানুহ চব মানুহবোৰ মানে নতুন মানুহ হা আমাৰ খোলা হ'লেই এদিন মইহে এতিয়া মানে গম পাই সোমাইছো হা
আহ
এয়া হেৰি এইটো চব নতুন মই- মানে অলপ চলপ জানোঁ মানে কথা খিনি। মই আছিলোঁ ন এ এটা গোটত আছিলোঁ মই। মই মানে সেইটো গোটৰ পৰা আঁতৰিয়ে আহিছোঁ অ সিদিনাখন যে কৈছিলোঁ সেই তাকে এতিয়া মানে। মই তেখেতলোকক মই বুজাই থাকিবলগীয়া হৈছে।
উম।
সেয়া।
ভালকে বুজিলে ভাল আৰু ন চবেই এতিয়া মানে শিক্ষিত মানুহ থাকিলে বেছি ভাল আৰু চব বস্তুতে পায়।
বাকী খিনি মই মানে বুজাই কৰি দি কি কৰিব লাগিব নালাগে গোটেইখিনি বুজাই কৰি পেলাই মই।
অহ উম।
পত্ৰৰ পৰা আদি কৰি সকলো মই কৰি আছোঁ তেখেতলোকে অকল মানে কৈ দিওঁ আৰু বেংকত যায়। কাম খিনি কৰে সেনেকে। এ কৰি আছে আৰু।
উম।
বাকী? ভণ্টি ক'ত?
এ ভন্টি পঢ়ি আছে তাইৰো জানোঁ এক্জাম আহি থকা নাই।
কি পৰীক্ষা?
জি এন এমৰ।
অ
এ তাই গুৰুত্ব‌ই নাই। পঢ়া শুনা এইটো যে পঢ়িল যে তাই কিমান ভাল এটা সংস্থাপন পাব। তাকো আমি চৰকাৰী হেৰি কলেজত মানে এডমিশ্যনৰ কাৰণে আমি বহুত চেষ্টা কৰি আছোঁ। একজামটো যদি পাছ কৰে তাই চৰকাৰী খন এতিয়া এডমিশ্যন টো পাই যাব। চৰকাৰী ইমান পৰিক্ষা দি আছে ন এতিয়া। কিমান ল'ৰা ছোৱালীয়ে প্ৰাইভেট অ বেচৰকাৰীত পঢ়ি পঢ়ি বহুত পইচা খৰচ কৰি আছে হয়। এতিয়া যদি তাই এইটোত চিটটো পাই যায় কিমান ধুনীয়াকে কম প‌ইচাতে। মই শুনিছোঁ মাহত বোলে। বাৰশহে দিব লাগে মাত্ৰ।
উম।
ত্ৰ তাকো এডমিশ্যনৰ ফিজো বেছি নহয়।
উম
সুবিধা পাব ন আৰু তাৰপিছত আৰু এনেও চৰকাৰী বস্তুত যেতিয়া বেছি মানে কৰা যায় সেইটো মানে। সোনকালে চাকৰি হোৱা মানে। খুব হেৰি থাকে।
অ হয় হয় সেইটো উম। হ'লেও দেই বিজেপি চ চৰকাৰে সেইবাৰ বহুত ডেভলপ কৰিছে।
অ বহুত হল। মানে আগতকে আ আগ অসমখন কি আছিলে এতিয়া উম
গৰ দিনত বহুত অউন্নত আছিল আমাৰ অসমখন এতিয়া অসমখন বহুত উন্নত হ'ল। মই বৰ ভাল পাওঁ সেইটো কথা কাৰণে।
সেইটো ক হেৰি মানে ক মানে চব চৰকাৰ মানে ভাল আৰু বেয়া দুটা দিশ থাকে হয় নে নহয়? অ আমি ভালখিনিও চাব লাগিব বেয়াখিনিও
এতিয়া বিজেপি চৰকাৰে আমাৰ জনসাধাৰণৰ কথাও বুজিছে তেখেতলোকে আমাৰ ক'ত মাথাউৰি ভাগিছে ক'ত কি হৈছে ক'ত কেনেকুৱা কাৰ অৱস্থা পঢ়া শুনা ছাত্ৰ ছাত্ৰী সকলোকে চাইছে
আৰু আজিকালি অংগণবানদি স্ক
অ সেইটোয়েটো আগৰ দিনৰ অংগনবাদী কাঁহী এখন লৈহে যায় অকল বেগৰ ভিতৰত আজিকালি কি ধুনীয়াকে পঢ়া শুনা কিতাপ নিব কাপোৰ কানিও আজিকালি ভাল হ'ল স্কুলৰ ইউনি ফম জৰিমান আজ কালি পিনি
অ মানে হে বেচৰকাৰী স্কুল বিলাকত কি মানে বহুত ধুনীয়াকে যোন ইউ ফম দিয়ে এতিয়া এয়া এইবাক স্কুলতো দিয়া হৈছে ধুনীয়া লগে দেখিবলৈ কাৰণে
অ সেইটয়ে এই আমাৰ যে প্ৰাঞ্জল বুলি কোৱা কলেজ স্কুলখন যে অ সেই খত মানে যিটো হেৰি ন পোচাকযোৰ ন কাপোৰযোৰ
উম
এ ল'ৰা ছোৱালী সেনেকুৱা নিচিনাই অলপ কাপোৰযোৰ
উম
ষাত তমো সেনেকুৱা পাওঁ অলপ
উম তেনেকুৱাই আহ স্কুল বহুত খুলিছে
অ আগৰ দিন ৰছিলে নীলা চাৰ্ট তেতিয়া মানে চবে জানেই যে চৰকাৰী স্কুলৰ আজিকালি ইমান ধৰিব
ধৰিব নোৱাৰে ভাল স্কুলত পঢ়া নিছিলো
উন্নত কৰিছে উম সেইটোয়ে মানুহে চৰকাৰী স্কুলত আগৰ দিনত চৰকাৰী স্কুলত পঢ়া মানে আৰু এইটো চৰকাৰী স্কুলতপঢ়িছে সেইটো সটো টাইপত চাই কিন্তু আজি কালি মানে বহুত ভাল এটা স্বভাৱ টাইপত চোৱা হ'ল আৰু
মানে আগতে ইমান মানে শিক্ষক বিলাকেও ইমান গুৰুত্ব নিদিয়ে কিন্তু আজিকালি নহয় তেনেকুৱা আজিকালি বহুত গোৰ সেইটোৱেই
উম ঐ দে হ'ব দেচোন হা মোক এই বৰমা আহিছে মাতি আছে
অ অ দে নহ'লে যা তই হ'ব দে অ পাছত পাতি আছো দে